এ এপাক ওলাই আছিলো চাৰিআলিফালে ৰখা।
অ', অ'।
তুমি ক'ত আছা পিছে?
ম মই এয়া এনেই এপাক ওলাই আহিছো লগৰ কেইটাৰ লগত কথা পাতি আছো আড্ডা দি আছো অহ আহ হ প আমাৰ এইফালে আহা যদি।
অ', মই মানে এই টাউন ফালে ওলাই আহিলো এতিয়া কাৰখন লৈ পেলাই কি ক'ম আৰু অথনিতে অ সোনকালে কৰাই গুচি গ'লো হয়
মই ই ইয়াতে ৰখি আছো আজি কলকো যোৱা হোৱা নাই
অ', অ', অ'।
অহ বাকী কলেজ গৈছিলা নাই আজি ঠিকেই আছে দিয়া
অ'।
কাম এটা আছিলে
অ', কি কাম আছিল পিছে?
এ নকবা আৰু দিয়া ৰ'বা হেৰি কিবা এৰা লগত ত ঘৰ কিবা কাম পাতিছিলে তাৰপা আহিছো এই মাত্ৰ।
অ', অ', অ', ঠিকে আছে ঠিকে আছে, এ মই এই অলপ ফোন কৰিম বুলি ভাবিলো তোমাক এই ম অ', এয়ালৈ আহিবলগীয়া হৈ গ'ল যে লগতে লগত সেইনেদিনা গৈছে বো আজি ব পাৰ্ট এটা কৰোতে প্ এনে ওলাইছো
ফালে কৰিলা হেৰি শুনাচোন
কোৱাচোন।
তোমাৰ এইটো কি কয় এইটো কোন নতুন মোবাইল নে আগৰ মোবাইলে। অ অ নতুনকে ললা ন
লৈ'ল না এ নতুনকে লৈছো সিদিনা মাজতে
তোমাৰ এনে এপছ কেইটামান আছে মোবাইলত।
এপছ আছে কেটামান
কেটা আছে এনেই বিশ বিশ পঁচিছ
বিশটামান আছে বিশ একৈশটাামান।
মোৰ মোবাইলটো ললো ইমান গাল এছছে মই ডিলিট কৰিও ত প নাই কি হৈছে জানো ৰেগুলাৰ এখন এপছ ডাউনলোডে হৈ থাকে। কিবা কিবা জানো কি খোল খাই আছে এ সেই এটা লৈছিলো তোমাৰ আই ক নিঅ' ফিফটিন এটা। মই ফিফটিন চ ফিফটিন মানে আজিকাল এতিয়া তোমাৰ জানো অ। বঢ়িয়া তেনে।
ডাউনলোড হয় মই মানে ডিলিট কৰি দিওঁ লগে লগ আনষ্টল মাৰি দিও মানে
এইটো কিহৰ কাৰণে ডাউনলোড হল ইমান এপ ডাউনলোড হৈ আছে তোমাৰ কেন্দি ক্ৰাছ গেম বিলাকে ডাউনলোড হৈ থাকে ৰে
অ ঘেহৰয়ে গেমোঙৰ হৈছো কি হৈছে মই নিজে ধৰিব পৰা নাই মানে চাইছো ছেটিংছত গৈ পেলাই তেওঁ মানে চাব ভালকে গমেই পোৱা নাই অ।
ঠিকে আছে মোৰো সেয়াহে মই আজি বস্তু এটা কম বনালো নহয়
কি দি বনালা পিছে
এই কম্পিউটাৰ দোকান এখনৰ মানে আমাৰ দাদা এাজনে মোক হেৰি এটা বনাব দিছিলে বেনাৰ এখন বনাব দি ছিলে
অঁ অঁ।
এই বেনাৰ এখন বনালোঁ বুজছো আজিকালি কিন্তু মোবাইলৰ পৰা পাচ হৈ যাব পাৰি ন
অ ঠিকে হয় বাৰু।
উম কাৰণ চোৱাচোন এতিয়া এ আই বিলাক কিমান ইনভে হৈ গৈছে হয় নাই এয়াই বিলাকত মানে চব ভাল হৈ গৈছে
এতিয়া মানে এয়া এয়াই জামাতো মানে ভালেই ওলাইছে আৰু কি কবা।
এইটোতো মই এতিয়া এ আই এতিয়া আজি কি ধুনীয়াকৈ এইখন বনালোঁ নহয় মানে তোমাক কি ক'ম আৰু মোৰ একো কষ্টও হয় মানে এতিয়া বনোৱাৰ নামত মই পইচাও পাইছো ধৰ তিনিশ টকা এটা দিছে।
অ অ ঠিকে আছে ঠিকে আছে।
এইেইটোৱে এইটো কাৰণে এয়াই কিন্তু বহুত মানে আচলতে চাব গ'লে বহুত বস্তুৰ কাৰণে ভালো আৰু বেয়াও।
অ সেইটো কিছুমান ক্ষেত্ৰত ভাল কিছুমান ক্ষেতত বেয়া আৰু।
কিন্তু এতিয়া এ আাই ফটো চটোবিলাক কিছুমান বহুত ভাল ভাল পন্ট ইউজ কৰি পেলাই ভাল ভাল ফটো বনাব পাৰি। আৰু তোমাৰ তুমিতো জানাই এইটো কাৰণ চোৱা এতিয়া উম মানে বস্তু এতিয়া আন্ধা আছে এতিয়া পোহৰ থাকিবই ভাল আছে এতিয়া বেয়া থাকিব হয়ে নহয় তেনেকুৱা। কথা মানে তোমাৰ এতিয়া এ আইটোত এটা ভাল গুণ আছে এটা বেয়া গুণো থাকিবই এই এই আই কাৰণে কিন্তু ব বহুত বস্তু বেয়াও হৈ গৈছে আৰু ভালো হৈছে।
ভালো হয় বেয়াও হয় কিছুমান এনেকাই চলি থাকে আৰু
প'ষ্ট চষ্ট পাই থাকো মই ফেচবুক এপটোতো জানাই চলোৱা নে?
ফেচবুক মই নচলা ফেচবুক।
অ আমাৰ মই ময়ো নচলাইছিলো আমাৰ মাহঁতে চলাই থাকে ন চাই চাই মানে কেইদিনান ভাল লাগিলে তাৰপৰা। তাত চাই থাকো এনে তাত মানে বহুত কিছুমান অ এ ইনষ্টা চাব চলোৱাই নহয়
নে সেয়া চলাম বাৰু
ফেচবুকত মানে কি হয় বহুত মানে এইবিলাক চাই থাকো ন, কিছুমান মানে এ আইৰ কাৰণে বহুত মানুহৰ কিবা কিবি ফটো বনাই খোৱা বোৱা কিবা কিবি আৰু এই গাল মই গেম গালটো আছেই কিছুমান গেম যেনেকে ব্লুৱেলফেল গেমবিলাক তেনেকুৱা আছে, এয়াই আৰু, চব-চব বস্তু ভাল এ নাই নাই, এইবিলাক এতিয়া নহয়।
অ', এতিয়া নহয় নেকি?
উহু, তুমি?
মই বিয়া পতা অৱস্থা হৈ আছে বাৰু এতিয়া।
ছোৱালী-তোৱালি চাইছা ন?
ছোৱালী ছোৱালী ছোৱালী চালো বাৰু
অ বঢ়িয়া লা্ব মেৰিজ নে এৰেঞ্জ
এৰেঞ্জ মেৰেজ
ঠিকে আছে দিয়া চবৰে বেলেগ বেলেগ চইছ ন
সেইটোৱে সেইটোৱে
মই বাৰু লাভ মেৰিজে হ'ব বাৰু হলে
অ', ঠিকে আছে ঠিকে আছে।
আছে
মই এ এৰেঞ্জমেৰেজে কৰিলো আৰু কি ক'বা।
ত এনেকে ভাল পোৱা কোন নাছিল নিকি
নাই নাই ভাল পোৱা নাছিলে মানে চলি যাব আৰু এনেকে মাজতে, চলি যাব আৰু। ভাল পোৱা আছিলে, মানে কি ক'বা আৰু
বাকী এইবিলাকতো হৈয়ে থাকিব বাৰু, সেইটোৱেইতো। বাকী এইবিলাক বাৰু চলি থাকিব কেনেকুৱা ব্যৱসায় কেনেকুৱা চলিছে
ব্যৱসায় এতিয়া ধুনীয়া মানে টুক টাককে চলি আছে
তোমাৰতো মিছন, মোৰো চলি আছে ভালেই দেই, চব বাৰু যি চলিছে ভালেই চলি আছে। তোমাৰতো মিছন চাৰিআলিৰ ওচৰততো ডাঙৰ মাংস আৰু মাছৰ দোকান আছে?
আছে আছে আছে
উম, সেইখনতো ধুনীয়া ইনকাম হয়।
ইনকাম হয় হয়, ভালখিনিয়ে ইনকাম হয় বাৰু।
উম, লাগেও দিয়াচোন ন, আমাৰ এতিয়া ধৰা এইটো বয়সত বহুত পইচা দৰকাৰ হয়, সৰু খুৰা বেমাৰৰ কাৰণে কিমান হেৰি গুচি যায় সৰু সৰু বেমাৰৰ কাৰণে হয়নে?
উম, লাগে লাগে।
সৰু বেমাৰ এটা হ'ল বুলি ক'লে কিমান টকা দৰকাৰ
উম, মই টাউনৰ ফালে মই মানে, ফ্লেট এটা বনাই আছো মানে ভাড়া ৰুম দিবলৈ।
অ', কি বনাবা এইটো ভাড়া মানে, তুমি মাহেক অৰ, চিষ্টেমত দিবা, নে তোমাৰ হোম ষ্টে খুলিবা?
নাই মাৰ কেছ এটা দিম মানে
অ হাইকৰ চিষ্টেম দিয়া এইবিলাকত ধেৰ কেচ নহলে হোম ষ্টেটো ল
অ', সেইটোৱেই সেইটোৱেই, মাহিলী চিষ্টেমতে দিম বাৰু।
ধৰা আৰ্মি, পুলিচ, এইবিলাক মানুহে ধৰ, ভাড়া ল'ব পাৰিব।
সেইটোৱেই-সেইটোৱেই, সেইকাৰণে মানে ভাড়া চিষ্টেমতে মানে দিছো আৰু, মাহৰ চিষ্টেমত।
উম, চব ফালৰ পৰা পইচা ইনকাম কৰিব লাগে, তেতিয়াহে
উম, সেইটোৱেই সেইটোৱেই। এতিয়া বনোৱা হ'ল বাৰু, এতিয়া মানে হেৰি কৰিছো আৰু, অপেন-অপেন কৰিলো বাৰু।
অ বেনাৰ চেনাৰ কিবা বনোৱা নাই
বেনাৰ বনালোঁ, বনালোঁ, বনালোঁ।
উম, বাউণ আৰু বনোৱা যদি মোক ক'বা মই ভালকে চাই দিম। মোক দিবা হা কি কি আছে মই বনাই দিম লাগিলে। তোমাৰ লগৰ যেতিয়া তোমাৰ পইচা-চইচা নলওঁ আৰু।
এ ন কি এই পইচা ক দিম- দিম পইচা দিম
নালাগে নালাগে, ধেত পইচা লম নেকি আৰু তোমাৰ পৰা। এইবিলাক ন বাৰু মানে কি হয়, এ আই-এ আইৰ ফালৰ পৰা ভালকে মানে ইউজ কৰি বনাম আৰু মই। তোমাৰ একদম ধুনীয়া এখন বেনাৰ বনাই দিম আৰু তুমি টেন তুমি টনচনে নলবা ডিটেইলচবিলাক মোক দিলেই হ'ল এনেকুৱা এখন বেনাৰ দিম ন তুমি কবা মোক
অ', অ', অ', অ'।
এ আই ইউজ কৰি পেলাই ধুনীয়া বেনাৰ এখন বনাই দিম। বুজিছা?
অঁ সেইটো হয় বাৰু
উম-উম। বাকী বাইকখন
বাইক চলাই, বাইক চলাই, চলাই আছো তুমি
ময়ো চলাই আছো বাৰু। মাইলেজ-চাইলেজ পাইছানে? অ', অ', মাজতে লৈছিলো। ষ্ট'ৰি দিছিলো তুমি এ মই ক্লাছিক থ্ৰী ফিফটি এখন ল'লো। নিউ মডেল এখন ললো আগৰখন আছেই, আগৰখন আছে বি এছি এখন আছেই।
আছে নেকি বাৰ তোমাৰহে দিন আৰু দুখন-দুখন বাইক চলাইছ আৰু
একো আমাৰে দিন এনেই লৈছো আৰু মানে পিছত দেউতাহঁতৰ মানে বি এছ চি খন মই চাউণ্ড-টাউণ্ড বেছি কৰিলোঁ। ফ্ৰী আছোঁ যে
অঁ -অঁ -অঁ
সেইখন মানে চলাই ভাল নাপায় সেই কাৰণে নতুন এখন লৈ দিছোঁ।
মই মানে এই কি মই মই পুৰণা বাইকখনে চলাই আছোঁ আৰু গ্লেমাৰখন চলাই আছোঁ।
অ' নতুন এখন নোলোৱা তুমি?
নতুনে ল'ম বুলি ভাবি আছোঁ কি মানে অকণ হেভি চাই লৈ লও নেকি অকণ বাইক এই হাৰ্লি এখন ল'ম বুলি ভাবিছোঁ।
হাৰ্লি ল'বা ন? গুৱাহাটীৰ পৰাই ল'ব লাগিব ইয়াত টো আমাৰ চ'ৰুম নাইয়ে।
অঁ গুৱাহাটীৰ পৰাই ল'ম পিছে তুমি ওলাবাচোন।
অঁ যাম দিয়া মই চাই ময়ো চাই দিম মোৰো মানে এনেকে আছে আৰু অলপ মানে এইবিলাকৰ প্ৰতি অলপ জ্ঞান এটা আছে চি চিনাকিও আছে জ্ঞানো আছে বাৰু অলপ।
অঁ অহ তুমা- তুমিও ওলাবা মোৰ লগত উম মো-মোৰ ল'বলৈ মন এতিয়া লগতে লৈব মন গৈছে খালি এতিয়া যাব নোৱাৰিম নহয় মানে পৰহি মানে চাওচোন কি হয়।
হয় নেকি ওলোৱা এইটো সপ্তাহতে ওলোৱা দেওবাৰ আগত। শু-শুকুৰবাৰে ব'লা। শুকুৰবাৰে ব'লা।
অঁ শুকুৰবাৰে যাও ন।
উম-হুম
ঠিক আছে শুকুৰবাৰ মানে ওলাবা।
অঁ মোক কল কৰিবা আকৌ মই পাহৰি যাওঁ মানে।
অঁ কৰিম কল কৰিম কল কৰিম এই পিছে ইয়াৰ পৰা কি লৈ যাবা গাড়ী।
ইয়াৰ পৰা মোৰ নতুনখনকে লৈ যাওঁক বুলেটখন মানে ক্লাছিক।
তোমাৰ অ -অ তোমাকখনকে লৈ ল'বা ন
অ হাৰ্লিখন কিন্তু মই চলাই আহিম দেই আহোতে নিদো বুলি নকবা আকো
এ চলাবা -চলাবা একো নাই একো নাই চলাবা একো নাই।
হাৰ্লি কিমান মানৰ ভিতৰত ল'বা?
এই কিমান ভিতৰত পাওঁ বা মই মানে ই ইমান এটা ন'লেজ নাই মানে মোৰ।
চাৰিটো পায় যায় বেলেগ বেলেগ তুমি এতিয়া কোনটো লোৱা? অ' হাৰ্লি ভাল এখন লৈ ল'বা নহ'লে বুইছা দহ
ভাল এখন অ' ভাল এখনে ল'ম ভাল এখনে ল'ম মানে ল'ম যেতিয়া ভাল এখনে ল'ম মানে।
সেই টোৱে টো দহ লাখ মানৰ ভিতৰত চাই পেলাই ভাল এখন লৈ লোৱা। পিছত তোমাৰ মানে কাম আহিব আৰু।
অ' অ' সেইটো হয় বাৰু ভাল এখন লৈ ল'ম।
তুমি জানায়ে আৰু হাৰ্লি এতিয়া কেনেকুৱা এতিয়া বাইখনৰ চাউন্ড-টাউন্ড আছে। ভাল লাগে শুনি তাৰ উপৰি মাইলেজটো অকণমান কম।
উম সেইকাৰণে মানে অকণমান চখটো আছে ন সেইকাৰণে ল'ম বুলি ভাবিছোঁ আৰু় এইখন।
উম লোৱা লোৱা চলোৱা বা মোকো দিবা কেতিয়াবা মোৰ গাড়ীখন মই তোমাক দি থৈ যাম। নিদো বুলি নক'বা আকৌ সময়ত নিদো বুলি ক'লে বেয়া লাগিব অ'। উম, আহোঁতে মই চলাই আহিম।
চলাবা চলাবা একো নাই, চলালেই হ'ল।
এনেকোৱা হ'লে ভালেই। অ অ বাকী এতিয়া ঘৰ নোযোৱা নেকি মাইলেজ তুমি কিমানমান পাবা চাগে প্ৰথমত তই আনা দিনাখন কিমান মান চৈধ্য, বাৰৰ, তেৰৰ এনেকে পাবা। বেছি মাইলেজ নিদিয়েতো হেভি আছে যে ইঞ্জিনখন হেভি আছে না।
অ গম পাইছো বাৰু
অ' সেইকাৰণে এই হ'ব, এইবিলাক চলি থাকিব কেছ নাই।
অহ'
ঘৰ চৰ নোযোৱা এতিয়া।
মই অলপ পাছত যাম মানে মই টাউনৰ ফালে আহিলোঁ লগৰ এটাৰ লগত।
অ' ভালেই কৰিলা।
অ'
আজিকালি ৰাতিদিন দেখি থাকে কিমান বেয়া বেয়া কি কাহিনী হৈ থাকে।
অ' যাম যাম ঘৰলে যাম বাৰু। উম, সেইটো হয় বাৰু।
উম, ভগৱানে ভগৱানে নকওক কিবা বেয়া এটা হেৰি হৈ যাব লাগিব ধেৰ কিমান গ'ম কোৱা আৰু
অ' এইইটো গ'ম পাওঁ বাৰু। পিছে অ' গ'ম পাইছোঁ কিবা কাৰ হয় এনে আলু লৈছা নেকি?
গাড়ী এখন লৈছোঁ, তোমাৰ মানে লৈছোঁ নহয় ল'ম হে চাই চোৱা হৈ আছে, কাইলৈ পৰোহিলে ভিতৰত ল'ম হ'ব ব'লেৰো এখন ল'ম ব্যৱসায়ৰ কাৰণে ল'ম বুজিছাঁ। এই লাইনত লগাম লাইনত লাইনত লগাম মানে
অ' অ' অ' গম অ'।
যোনখন পাৰি সেইখন দিয়ে লৈ যাম আৰু।
অ'।
আজিকালি চখ পুৰাকৰি লাভ নাই চখ পুৰাকৰি লাভ নাই খুব পইচা ইনকাম কৰিব লাগে যিমান যি কৰা আৰু
সেইটোৱে- সেইটোৱে -সেইটোৱে।
দহ বিশ টকা এটাও এৰি নালাগে যি পোৱা যোনফালে পোৱা ল'লেই হ'ল।
অ' অ' অ' গম পাইছোঁ।
উম। ওলাবা লোৱা দিনাখন লগ লগ কৰিম।
অ' ঠিক আছে, ঠিক আছে।
উম দিয়া আৰু এতিয়া ন।
হ'ব অ'।